ভালে আছো তুমি?
আছো আছো মই ভালে আছোঁ ক'ব গ'লে পিছে কি কৰিছা এতিয়া?
এতিয়া এনেই আছো।
আচ্ছা মই এনে তোমাক লাইক উম কোৱা।
আমাৰ এই এতিয়া চামাৰ ভিকেচন ষ্টাৰ্ট হৈছে চ তাৰে মানে প্ৰজেক্ খিনি কি কিবা কিবি চাই আছিল।
অ হয় নেকি আচ্ছা অ আচ্ছা আচ্ছা আচ্ছা তোমাৰ স্বাম
হয় হয় অ ষ্টাৰ্ট হৈছে চামাৰ ভিকেছন
আচ্ছা আচ্ছা অ আচ্ছা আচ্ছা কিমান দিনৰ কাৰণে দিলে চামৰভিকেচনন কব গলে। অ একমাহৰ কাৰণে দিয়া হৈছে ন বা। ক'ব গ'লে কিবা প্লেন কৰিছনে নে নাইপিছে চামাৰ ভিকেশন কাৰণে
মানে হোৱা নাই, এতিয়া মানে ষ্টাৰ্ট হৈছেহে প্লেনিং কৰিম পিছত কে
আচ্ছা আচ্ছা যাবা যাবা যাবা আ চামাৰ ভিকেচন, তাকে এতিয়া মই বোলো কি কয়। কৰিলো তোমাক মানে কব গ'লে লাইক বহুত দিন খবৰ খাতি লোৱা নাছিল নাছিলো সেইকাৰণে মানে কৰিলো আৰু সেইকাৰণে ফ্ৰী আছা ন এতিয়া ফ্ৰি অ আচ্ছা এ পিছে তোমাৰ ক'ব গলে প্ৰজেক্ট চজেক্ট আহ। মানে ক'ব গ'লে অল চাবজেক্টৰ দিয়ে ন।
অ অ অল চাবজেক্টৰে প্ৰজেক্ট থাকে হ
এইবিলাক ক'ব গ'লে এক্জামৰ তোমাৰ ক'ব গ'লে এড হয় নেকি মাৰ্ক
অ অ মানে অ অ অ আমাৰ মানে প্ৰজেক্চৰ যোনখিনি আমি মানে কণ্টেক্টচ লিখো আমি যি যি আমি প্ৰজেক্টছ আমি যি যাই বুজাব যাও সেই সেই সকলো বস্তু বিলাক তাতে মানে আহ সেইটোৰ হেৰিত আমাক মাস্ক দিয়া যায় যোনবিলাক এড হোৱা যায়ি
অ আচ্ছা আচ্ছা হয় নেকি আৰু হয় ন ক'ব গ'লে, অ' আচ্ছা তোমাক ক'ব গলে। মানে, প্ৰজেক্টবিলাক মানে কেনেকুৱা টাইপত দিয়ে মানে ক'ব গ'লে কিবা
মানে, অ' মানে প্ৰজেক্টবিলাক আমাক যোনটো মানে কৰোৱা যায়, সেইটোতে দিয়ে যে যেনেকে এতিয়া ইংলিছত, আমাক ফিগাৰ অফ স্পীচ দিয়া হৈছে। যোনবিলাকৰ ওপৰত আমি লিখিব লাগে।
মানে ক্লাছত যি পঢ়াই
হ' চেপ্টাৰ যি অ' অ' সেইটোৰ লগত মানে ৰিলেটেড থাকে।
অ' জড়িত থাকে ন? অ' সেইটো ভালবে কিন্তু ক'ব গ'লে, কাৰণ ক'ব গ'লে ষ্টুডেন্টবিলাকে চেপটাৰৰো ন'লেজ পালে।
নলেজ হয়, অ' আৰু এটা আউটচাইড নলেজৰো কাৰণে কামত আহে, সেইটো
ভালে ভালে, ক'ব গ'লে আ তোমাৰ প্ৰজেক্টৰ কথা কিবা ভাবিলা নে আৰম্ভ কৰা!
নাই মানে প্ৰজেক্টৰ কথা আজিকালিতো, ইমান মানে বহুতকেইটা চাবজেক্টচৰ আছে, বহুত ডিফাৰেণ্ট ডিফাৰেণ্ট ৱেজত লিখিব লাগিব, ছ' সেইটো আৰু ইমানকেইটা চাবক্টছৰ কাৰণে, অ মান মানে, উ বস্তুখিনি মানে বহুতখিনি হেৰি হৈ যায়।
সেইটোকাৰণে এইবাৰ মানে, অ' বহুত অ' কষ্ট হয় আৰু বহুত দিগদাৰিও হয়, চ' বহুত ভাবিব লাগে। সেইটোকাৰণে মানে অকমান এআইৰ পৰা এইবাৰ অকমান হেৰি কৰি কেনে মই ভাবি আছো যে এনে অকমান মানে, তাৰে পৰা অকমান মানে টেকনিকচ টাইপখিনি যদি আমি শিকি অকমান ল'ব পাৰো।
অ' ইয়া ইয়া গম পাইছো। অ' আজিকালিতো ক'ব গ'লে বহুত হেল্পফুল হৈছে এই বস্তুটোক কাৰণ ক'ব গ'লে তোমাৰ যিমান যিয়ে নহওক কিয়, মানে টেক্সটবুক বা ক'ব গ'লে বুকৰ পৰা ক'ব গ'লে তোমাক ডাইৰেক্টলি ইনষ্টেণ্ট মানে ক'ব
ইনষ্টেন্ট দি দিয়ে। অ', চলিউচন দিয়ে। আৰু চবতচে মানে মেইন সেই এইটো কি হয় যে, আমাক এটা ৱৰ্ড লিমিটৰ ভিতৰত দি দিয়া যায়। মানে একদম পুৰা পইণ্ট-টু-পইণ্ট আনচাৰ যদি লাগে, তেন্তে আমি মানে একদম পইণ্ট-টু-পইণ্ট পায়, য'ত যোনটো কাৰণে আমাৰ মানে টাইমটো ছেভ হয়। আমাৰ অ' এক্সচুৱেলি টাইমটো ছেভ হয়। টাইমটো বহুত ইম্পৰ্টেণ্ট হয়, এতিয়া এক্সামছৰ কাৰণে এক্সামৰ কাৰণে যদি আমি কিবা যদি এখন এছে যদি আমি লিখিব লাগে, তেতিয়াহ'লে সেই যোনবিলাক পইন্টচ আমাক লাগে, সেইবিলাক পইন্টচৰ কাৰণে আমি যদিটো বুকৰ থ্ৰ'দি যদি যদি আমি যাওঁ, তেতিয়াহ'লে আমি বুকত আমি বহুতো এক্সপ্ৰি টা পইণ্টছ বা এক্সট্ৰা কথা, যোনবিলাকৰ মানে বৰ্ণননো তাৰ, তাৰ লগত ডাইৰেক্ট একেবাৰে জড়িত নহয় কেনে, অকণমান অ অকণমান জড়িত হৈ আছে। আৰু সেই আমি সেইবিলাক হেৰি কৰাতছে আমি যদি এআইৰ যদি আমি মাধ্যমেদি যাওঁ, তেতিয়া তেতিয়াহ'লে আমি সেইবিলাক কথাৰ বৰ্ণন পাওঁ, যোনবিলাক একেবাৰে তাৰ লগত জড়িত হৈ আছে।
অ' হা হা, বুজিছো বুজিছো। অ'। ক'বলে বহুত মানে সহায়কাৰী হয় বস্তুটো, ক'ব গ'লে তোমালোকৰ মানে ষ্টুডেন্ট লাইফত ক'ব গ'লে বহুত মানে ভাল মানে, কি ক'বলে ৰ'ল প্লে কৰিছে কাৰণ ক'ব গ'লে ষ্টুডেণ্ট লাইফটো মানে ক'ব গ'লে বহুত ক'ব গ'লে। কাৰণ চোৱা পঢ়া-শুনাও থাকে, একজামো থাকে, প্ৰজেকো থাকে, ক'ব লে ভাল এটা মানে, তোমালোকক মানে মানে সহায় কৰে আৰু। এআইটো আজিকালি বহুত হেল্প কৰে। ক'ব গলে কেইটা চাবজেক্টৰ? তোমাৰ কেইটা চাবজেক্ট পিছে?
এ চাবজেক্ট ছয়টা।
অ ছয়টা ন আচ্ছা আচ্ছা ক'ব গ'লে ছয়টা চাবজেক্টৰে তাৰ মানে প্ৰজেক্ট কৰিব লাগে চাগে। আচ্ছা আচ্ছা ক'ব গ'লে আচ্ছা ক'ব গ'লে চব চাবজেক্টৰে পাই যোৱা ন মানে ক'ব গ'লে ইংলিছৰে হওক বা ছাইন্সৰে হওক পোৱা যায় ন
অ অ মানে গোটেইখিনিৰে এটা এটা আমি এটা এটা আৰু এটা ৰাইটিং আমি এটা মানে আমি কোনটো ধৰণৰে গোটেইখিনি ম লিখি কেনে আমি গোটেইখিনি আমিমানে প্ৰজেন কৰিব পাৰো আমি সেই গোটেইখিনি আমি আমি গো। যখিনি আমি প্ৰকাশ কৰিব পাৰো সেই গেইিনি এটা আমি ম ম পাওঁ যে এই আমি যদি এনেকুৱাও ৱে বা এনেকুৱা গতিৰে যদি আমি সেইখিনি তাত ধুনীয়াকে লিখো তেতিয়াহলে আমাৰ যোনখিনি আমি লিখিছো সেইখিনি পঢ়ি কেনে আমাক আমি মাৰ্কচো ভালকে পাম। আৰু এটা সহজ ভাষা যোনটো ভাষা দি
অ অ বুজিছো অ নিজেও আহ অ অ অ অ বুজিছো অ। মানে কিবা কিব ক'লে অ বুজিছো ক'ব গলে কিবা এয়াই মানে। তোমাৰ আজি ক'ব গ'লে তুমি এ আই ইউচ ডি প্ৰজেক্ট কৰিছা নে ক'ব।
এ আই ইউ চি মানে প্ৰজেক্ট কৰিছো হয়।
আচ্ছা কিবা এনেকুৱা কিবা প্ৰব্লেম বা। কিবা ফেচ কৰিছা নেকি কিবা যদি মানে কব গলে তুমি কিবা এটা খুজিছা আ প্ৰবলেমৰ। চলিউচনটো দিছে কিন্তু কিবা এৰাৰছ বা কিবা তেনেকুৱা কিবা এৰৰটো।
এৰছ মানে থাকে উ মাজে মাজে কাৰন কিয় এ আই প্লেটফৰ্ম এতিয়া বহুত কেইটা থাকে। কে যেনেকে তুমি জানাই। এ বহুতকেইটা বেগ বেলেগ আ তোমাৰ প্লেটফৰ্ম থাকে' চ বেলেগ বেলেগ প্লেটফৰ্মছত আমি এটা এ মানে বেলেগ বেলেগ। লেক টাইপৰ আমি আঞ্চাৰ পাও চ সেই আঞ্চাৰ বিলাক।
মানে ক'ব গ'লে টিচাৰে কিবা কয় নেকি ক'ব গ'লে যে। এইটো তুমি কৰ পৰা লিখিছা তেনেকুৱা কিবা সেনেকুৱাটো লাইক মানে ক'ব গ'লে। মানে কম বেছি কম্পিউটাৰাইজ।
অ বিছি কম্পিউটাৰ ৰাইজ অ কিতিবা লেংগুৱেজ টো বেছি কম্পিউটাৰ ৰাই। আমি হ হৈ গ'লে আমি সেই অ সেইখিনি আমি নিজে আমি। চেঞ্জ কৰি লও বা অ বা কি কি কি কিতিয়াবা। কি হয় আমাৰ যোনখিনি আমাক বস্তু লাগে অকণমান আমি হাই লেভেলো আমাৰ পোৱা যায়। যোনটো মানে অকমান মানে অ মানে সেই। ত অকমান মানে আ আমাৰ যোনতটো এতিয়া লেভেল হয় সেইটো চকমান মানে হাই লেভেলত ধৰা যাব পাৰে।
উম মোৰ বুজিছো বুজিছো হাই লেভেল ধৰা যায় ন। বোলে এয়াই ক'ব গ'লে। যিমান ক'ব গ'লে নহওক কিয় ষ্টুডেণ্ট লাইফ বা ক'ব গ'লে নৰ্মেল কৰ্ম জীৱন। খনত বহুত সহায়কাৰী হৈছে কাৰণ এয়াই তোমাক ক'ব গলে এতিয়া মানে যিমান তুমি মানে য'তে নাথাকা কিয়। তোমাৰ কব গলে তোমাৰ কি? কিতাপখন বা তোমাৰ ছাৰ বা মেম জনী তোমাৰ লগত নাথাকে। এয়াই তোমাৰ ক'ব গ'লে চব বস্তু মানে কুৱেশ্যন হুধাৰ লগে লগে এনঞ্চাৰ হোৱা আৰু- তেনেকুৱা হয় ক'বলে- ফুল হৈ যায় কাৰণ কিয় এ আই তোমাৰ। কব গলে তোমাৰ লগতে থাকিব তুমি যেতিয়াই সোধা তেতিয়াই এনচাৰ দিব কব গলে যেইতাতে সোধা ৰা। ৰাতিয়ে সোধা বা ৰাতিপুৱাই সোধা আ তেনেকুৱা হয় ক'ব গলে। তিবক কিবা আজিকালি কব গলে কিবা প্ৰব্লেম হ'লেও ডাইৰেক্টলি চলিউচন পাই যাবা তাৰ। পৰা কাৰণ তোমাৰ কব গলে ইনষ্টেন ৰিপ্লাই থাকে কব গলে আৰু তোমাৰ কব গলে। চবতকে এডভান্স এঞ্চাৰ বা এডভান্স ষ্টাইলত তোমাক এঞ্চাৰ বিলাক। দিয়া হয় আ তেনেকুৱাত। তুমি মানে যেনেকে কোৱা আৰু কিন্তু মানুহৰ ক্ষেত্ৰত হেটো নহয় মানুহ ক্ষেত্ৰত। ক'ব গ'লেতো মানুহে ভুল কৰিবই এতিয়া তোমাৰ এ আই ক'ব গ'লে তোমাক দাৰেক্টলী পইণ্ট টো পইণ্ট এঞ্চাৰ দিব কিন্তু, মানুহে আহ সেইটো না কিন্তু কৰিছেতো ক'বলে সৃষ্টি মানুহে ক'ব গলে তথাপিও কব গ'লে মানুহতকে অলপমান হলেও ওপৰত আছে বস্তুটো। আহ ওপৰত আছে এ যিমান যি নহওক কিয় কিন্তু, তথাপিও মানে ক'ব গ'লে এ আই য়ে ক'ব গ'লে আজিকালি আ' যিমান ভাল কৰিছে অলে বেয়াও কৰিছে কাৰণ মই শুনা মতে মানে আ'তুমি যেতিয়া যিহেতু কলা এয়াই এইখিনি এনেকুৱা কৰিছে নকৰা নহয় কিন্তু মানে কাৰণ চব বস্তু ভালটোও জানাটো উচ উচিত কিন্তু বেয়াটোয় জানা উচিত।
হয়- হয়।
কাৰণ এ আই ক'ব গ'লে এতিয়া তোমাৰ ক'ব গ'লে, কিমান ক'ব গ'লে, গেলেঞ্চ অফ গেলেঞ্চ অফ ফ্ৰেছ ৱাটাৰ খাই আছে আমাৰ ইমান লাখ- লাখ গেলান কি কয় মানে ক'ব গ'লে ফ্ৰেছ ৱাটাৰ তুমি এটা চিম্পল এটা কোৱেশ্যন সোধা তাতে এ আই তোমাৰ প্ৰচেচ কৰিবৰ কাৰণে ক'ব গ'লে কিমান লাখ -লাখ গেলেন কি কয় পানী ডেইলি কনজিউম কৰি আছে।
হয়-হয় সেইটো হয়।
ফ্ৰেছ ৱাটাৰটো মানে ক'ব গ'লে -ক'ব গ'লে নাইকিয়া কৰি দি আছে। তোমাৰ ক'ব গলে চি ৱাটাৰ ইউজ কৰিব নোৱাৰা সমুদ্ৰৰ পানী ইউজ কৰিব নোৱাৰে এই আইত কাৰণ চল্ট থাকে, এনেকুৱা আৰু- আৰু এটা কথা কথা ক'ব গলে এ আইৰ মানে মই জানা মতে মোৰ ভাবা মতে আৰু ক'ব গ'লে তোমাৰ গলে মানে যিমান যি নহওক কিয় ক'ব গ'লে এটা টাইমত যাই কিনে এনেকুৱা লাগিছে যে এ আই তোমাক মানে- মানে মানুহে যিহেতে আজিকালি ইণ্ডাষ্ট্ৰিয়ে হওঁক বা দোকান সামৰা বা ব্যৱসায় হওক চলাই আছে এটা টাইমত এনেকুৱা হ'ব যে মানুহে এ আইৰ কাৰণে এআই চব মানে কাম বিলাক লৈ লব যে মানে অহ সেইটোয়ে তোমাৰ ক'ব গ'লে বেংকৰে কাম হওঁক বা তোমাৰ ক'ব গ'লে তোমাৰ শিক্ষা, শিক্ষাৰ ক্ষেত্ৰত, ক্ষেত্রতে হওক চব কব গ'লে মানে ক'ব গলে এআইয়ে লৈ লব। ও'এনেকুৱা এটা টাইম আহিব কাৰণ কাৰণ এ আই ক'ব গ'লে তোমাৰ এতিয়াই কব গ'লে যিহেতু আহিছে ক'ব গ'লে কিমানৰ মানে ক'ব গ'লে এ চাকৰি বা এটা পাৰ্ট টাইম জব খাই দিছে। কাৰণ তুমি চোৱা এটা কথা তুমি কব গলে আজিকালি কি হৈছে এ আই বা যিয়ে নহওক কিয় জব মানে অনলাইন যিয়ে নহওক কিয় কাৰণ মানে ক'ব গ'লে অফলাইন বস্তু বিলাক খাই দিছে আগতে টিউচন টিউচন মাষ্টাৰ ক'ব গলে ঘৰে -ঘৰে আছিল লেকিনটো এতিয়া টিউচন মাষ্টৰ ঘৰে -ঘৰে নাথাকে। এতিয়া ক'ব গ'লে এপৰ থ্ৰু দি বা এ আই থ্ৰু দি
এ আই থ্রু দি পঢ়া হয় -হয় আৰু বহুতো ৰেছ ৰেষ্টোৰেনবিলাকত আজিকালি এ আই ৰবটছেদি ইউজ কৰি কেনে মানে ৱেটাৰছবিলাকক বহুতখিনি মানে ৰিপ্লেচ কৰা হৈছে ৱেটাৰছৰ জাগাত অ'এনেকে ৰবটছ বিলাক ইউজ কৰা হৈছে যোন বিলাকে ফুড চাৰ্ভ কৰে আজিকালি আহি -আহি
উম-উম-উম বুজিছো - বুজিছো, সিখিনিয়ে আৰু সেয়ে আৰু উম দিয়া ঠিক আছে দিয়া তেতিয়াহ'লে উম